নমস্কাৰ কওকচোন এ আছো আমি
পিছে ভাত পানী খালে?
আমি থাকো জিৰণি ল'ব ওলাই আহিছোঁ।
অ ক'ত ঘৰতে নে নে ঘৰৰ ওচৰতে।
এই অকমান দোকানৰ আগতে অকণ জিৰণী লম ভাত খাই মানে পেটটো গেলৈ গেথৈ লাগে যে
উম,
থাকে জীয়ণীটো ল'লে ভাল লাগে আৰু।
ভাল লাগে, ভাল লাগে। নিজৰ মনটো কিবা এটা ভাল লাগে, ইমান ঘৰখনত ঘৰখনত। সোমাই থাকিব নো।
উ সেইটো এটা কথা ঘৰত সোমাই সোমাই আমনি লাগে দিয়কচোন।
উম বহুত আমনি লাগে দিয়ক ।
আমনি মানে অ' অধন্য আমনি লাগে অথনি বহুত বহি-বহি-বহি মোবাইল চাই চাই কিমান মোবাইল চাই
কিমান আপুনি মোবাইল চাব আৰু আমনি লাগে কিমান ইনষ্টাগ্ৰাম । চাব কিমান হেৰি চাব ।
আমনি লাগে ।
বহুত আমনি লাগে অ' অকমান টাইম পাছ । টো হ'বলৈ মন যায় ।
অ' আপুনি নোৱাৰে ।
আৰু মোবাইল চাই ইমান টাইম পাছ কৰিব নোৱাৰে নহয় এ' কি কব আৰু মোকো একেই।
এই এই এটা হয় বাৰু এতিয়া পৰা মোবাইল চালে চকু বেয়া হৈ যাব ন' ।
বেয়া হয় সেইটোৱেটো, সেইটোৱেটো মোৰ আধা আধি উইচ । মই কিছুমান দূৰৰ বস্তু ভালকে মনিব নোৱাৰো। আৰু ৰাতিপুৱা আপোনাৰ ধৰ ৰাতিপুৱা, ৰাতিপুৱা যোনটো উঠি পেলাই যে বেলিটো। চাও যে ।
উম'।
তাৰপিছত মই মানে ৰখিব নোৱাৰো মানে একদম কিবা মাথাটো ঘূৰাই । চকুতো কিবা জিলিক, মিলিক দেখি যাও।
অ' মোৰ নো মোৰ নো মই মোৰ ৰাতিপুৱা উঠোতে মূৰ ঘূৰাই।
সেইটোৱেটো। মানে সেইটোয়ে আমাৰ দেউতাহঁতে কয় আগতে ৰাতিপুৱা । সোনকালে উঠিতো ইটা পাঁচটা বজাত বেলিটো দেখি পাও, আজিকালি ক'ত দেখি পাওনো । ৰাতি দুটা, তিনটালৈকে এ দুটা, তিনটা লৈকে মোবাইলে । চাবি আৰু ক'ত দেখি পাবি।
এইটো এই মানে মই এটা কথা ভাবিছো মই ভাবিছো যে এই মোবাইল চোৱাটো কমাই দিও নেকি?
কমাই দিয়ক, কমাই দিয়ক মোবাইলটো ইমানো মই আচলতে মোৰ মোবাইল চাবই মন নাযায়। মই নুচো মোবাইলটো কেতিয়া কেতিয়াবা খালি ফোন চোন কৰিব কাৰণে কেতিয়াবা লাগে আৰু
এ মোৰ কি হ'ল মই মানে এইবিলাক কৰি-কৰি- কৰি-কৰি এতিয়া মোবাইল এৰি থাকিব নোৱাৰো মোবাইল চাই থাকিব মন যায়।
অহ সেইটোৱেটো ।
এই মোবাইল পৰা যদি ইণ্টাৰেষ্টটো এৰিব পাৰো নহয় নিজৰ লাইফটো বনি যাব।
বনি যাব কি ক'ব আৰু কিন্তু আমি এইটো এৰিব নোৱাৰো নহয় ।
মোবাইলৰ বাহিৰেও এখন বাহিৰৰ বেলেগ দুনীয়া আছে।
অ' সেইটো তাত যদি আমি অকণ যদি কিতাপখনে পঢ়ো কম কাম দিবচোন ।
কিতাপ খনৰ উপৰিও যদি কিবা বেলেগ এটা কাম কৰো। টিভি তোকে চাওঁচোন অলপ। মানে, আমি মোবাইলৰ বাহিৰে বেলেগখন দুনিয়াত যাব লাগিব ।
সেইটোয়ে, আগতে, আগতে সৰুতে ক্লাছ। আপোনাৰ ওৱানৰ পৰা মানে জন্ম হোৱাৰ পৰা, অলপ বুজি পোৱাৰ পৰা। ক্লাছ ছিক্স-ছেভেন ল কে হেৰি তোমাৰ- আপোনাৰ টিভি পাগল আছিলোঁ।
অ', মই ময়ো - ময়ো ।
তাৰপিছত যি আপোনাৰ ঘৰত মোবাইল ল'লে, মোবাইলটো মা-দেউতাহঁত চাব লৈলোঁ অকণমান, তেতিয়া মোবাইল অলপ- অলপ পাগল হৈ গ'লোঁ। তাৰপিছত ক্লাছ এইট- এইট মানত আপোনাৰ নিজৰ মোবাইল তেতিয়া লৈ, এইট- নাইন মানৰ নিজৰ মোবাইল তেতিয়া হৈছে।
অ'।
তেতিয়াৰ পৰা মানে মোবাইলৰ নিচাতো লাগি গ'ল আৰু।
এই মোবাইল সেইটো বহুত বেয়া বস্তু মানে।
এতিয়া আপোনাৰ মই টিভি চাবই নোৱাৰোঁ । টিভি চাব একদম এক একেবাৰে মন নাযায়।
এই মোবাইল আমাৰ- মোবাইল আমাৰ কেছটো বেয়া হে। মোবাইলৰ ইনষ্টাগ্ৰাম-চিষ্টাগ্ৰাম এইবিলাকে আমাৰ মন-চন বৰ বেয়া কৰি দিলে। আচলতে সেইবিলাক বস্তু খুলিবই নালাগিছিলে
খুলিবই নালাগে।
আমি সেইবোৰ বস্তু, মানে কব গ'লে, ইউছ কৰিবই নালাগে।
ইউজ কৰিব নে- কিন্তু আপোনাৰ কথা এটা চাবচোন, এতিয়া আপুনি ৰাতি দশ টা বজাৰ পৰা ভাতটো খোৱাৰ পৰা আপুনি দুটা-তিনিটালৈ কে মোবাইলটো চাওঁ- চাব যে গমেই নাপাব কেনেকৈ দুটা-তিনিটা বা
হয়। কিন্তু, ৰাতিপুৱা উঠি যি মাথা বিষ
সেইটোৱেতো । আৰু আপোনাৰ সেইটো টাইমত যদি পঢ়িব যদি খোজোঁ দশটাৰ পা দশটাৰ পৰা এই এঘাৰটা কেনেকৈ বাজিব, কেনেকৈ বাজি
অ'-অ' সেইটো হয় । সেইটো হয় ।পঢ়িব টাইমত মাথা পাইছে। কিন্তু মোবাইল চাবৰ টাইমত মা
বেয়া নহয় অ'।
এই সেই- এই বস্তুটো আমাৰ বহুত বেয়া হৈ গৈছ
বহুত এই বস্তুটো বহুত বেয়া বস্তু আৰু কি কব আৰু।
কৰিবলৈ পাৰি । কিন্তু নিজে মোবাইলকো কমাই দিব পাৰিব লাগিব।
উম, অলপ কমাই দিব লাগিব মোবাইল চোৱাটো, গম পাইছে?
সমস্যাটো কমি যাব। কিন্তু মোবাইলৰ বাহিৰ- বাহিৰৰ দুনীয়াখন ঘূৰিব লাগিব আমি।
এতিয়া আমি আজি ৰাতি ৰিচাৰ্জ কাটিলে। ক বাহে লগেতো থাকিব নোৱাৰো।
নহ নহয় এই ৰাতি কটা পিছ চয়া মন বেয়া লাগে।
অ' পাৰিলে আকৌ কৰবাত ফোন তোন কৰোহে ৰিচাৰ্জটো ভৰাই দিয়ক বুলি।
অ' লাগে এমবিতে খতম হল এম বি ও ভৰাই লওঁচোন কাবাতাত আছে নেকি? এই কাম বিলাক বহুত মানে চিজিল হ'বলৈ কামবিলাক কৰিবলগীয়া আছে এতিয়া আৰু
থাকিম। ৰাতি অলপ ভাত খোৱা টাইমত পাৰো কিন্তু অ' আপোনাৰ তেতিয়া মোবাইলটো তেতিয়া এনেকুৱা কাম এটা চাম যে একদম হেভি কাম এটা। অকমান কিবা টাইম চাইম মোৰ মোবাইলটো মানে অকণমান কেতিয়াবা ফোনচোন আহিলে আ এজন কামৰ কাৰণে তেতিয়াও আক ৰিচিভ চ কৰিব পাৰ তাৰপিছত আপোনাৰ কামৰ পৰা সন্ধিয়া ধুনীয়াকৈ আহি ভাত পানী অ' মানে আপোনাৰ গা পৰা ধই মেল ফেছু অকণমান মোবাইলটো চোৱাটো তেতিয়া বেলেগ কথা
অ' সেইটো হয় মানে কি জানে এনে কেছটো এতিয়া আমি মোবাইল চাই চাই মানে সৰুৰ পৰা আগবাঢ়ি গ'লে এতিয়া মোবাইল মোবাইল থাকিবলৈ নোৱাৰিছে এনেকে
সেইটোৱেইটো পিছে আপুনি পিছে আপুনি কি মাংস খাই ভাল পায়।
ভাল নাপাওঁ। মই নৰ্মিলে বিজ কেতিয়াবা মাছ মাংস খাব মন যায় আৰু।
হয়। এনেই কি মাংস ভাল পায় আপুনি।
এ মই বইলা মাংসটো ইমান ভাল নাপাওঁ‌। মই মানে মাছ মনকে বেছি। মা মাংসটো যিমান ভালেই লওঁ মাছটোহে বেছি ভাল পাওঁ।
আহ।
মানে মাছটোবোৰ ফ্ৰেছ বস্তু না।
সেইটোয়েটো।
মাছ খোৱাটো বেছি ভাল। এই গৰমত খ পদা খাই থাকে মন নাযায়।
উম মই আপোনাৰ মাংস ভিতৰত আপোনাৰ গাহৰিটো ভাল লাগে।
ভাল লাগে বাত গাহৰিটো সদায় খোৱাটো ইমান ভাল নহয়।
উম আমাৰ আপোনাৰ গাহৰি থাকেই মানে ডেইলি থাকেই।
সদায় সদায় গাহৰি নাখাব। সে গাহৰি খোৱাটো ভাল নহয় কিন্তু।
হয় হয়।
মানে প মানে। পাই ক'ব গ'লে আপুনি গাহৰি ঠাইত যদি মাছ অকন খায় মানে নিজৰ মানে ভাল আৰু।
নাই মাছো থাকে আমাৰ আইতাই মানে আপোনাৰ ঠাস মাছ খায় এইবিলাক মাছ মাংস মাংস একদমেই বেয়া পায়।
অ' এতিয়া আগৰ দিনৰ মানুহে এতিয়া কিমান কিয় মানে বহুত মানুহে সকল সুস্থ-পুস্থ হৈ থাকে আক ফলাদি মানুহে এইবিলাক বস্তু নাখাইছিল ভাল প্ৰটিন থকা বস্তু খাইছিলি।
আ আ আম আমিতো তেল নাখাও নহয় আপোনাৰ চব বইলয়েহে।
অ, তেতিয়াহ'লে ঠিকেই আছে, একদম তেল-চেল খাব নালাগে ন
হয় তেল মানে আমাৰ একদম তেলেই নেখায় আপ আপ আমি যেনেকৈ খাওঁ আপোনালোকে খাবই নোৱাৰিব।
অ নাই নাই আমাৰ তেলটোত আমাৰ তেল ইমান নাখায় দেই।খাই একদম আমাৰ আগে উ মানে জোখত খাওঁ অধিক নাখায় কিছুমান তেল একদম যে একদম কেৰাহিত যে উতৰি থাকে তেনেকুৱা নহয় আৰু।
উ উ উ মানে আম আমাৰ আপোনাৰ তেলেই নিদিয়ে চব সিজুৱাই বইল বনাই বইল। মাংস হুছ মাক মাছ হোক আপুনি বইল চইল খাবচোন আপোনাৰ নিজৰ দেহাটো চাওকচোন কেনেকুৱা লাগে থাকি।
অ অ সেইটো ভাল আপুনি বয়ল-চয়েল খাবচোন আপোনাৰ নিজৰ দেহাটো ঠি ঠিক হৈ থাকে। বাকী খবৰ খাতি ভালেই নহয়?
খবৰ খাতি ভালেই।আপোনালোকৰ ঘৰৰ ফালে মা দেউতাহঁতৰ আইতাহঁতৰ খবৰ ভালেই?
উম বাকী চবৰে ঠিক আছে। মোৰহে অলপ খবৰ-খাতি বেয়া।
অ। এই ল'ৰা মানুহ ক'তনো ভাল থাকিব খবৰ খাতি।
অসুবিধা যে,
উম ।
ল'ৰা ল'ৰা মানুহ আছে লৰা মানুহ মানে লাইফ তেনেকুৱা এনেকুৱা মানে কেতিয়াও টেনচনে খতম নহয় ।
সেইটোতো এতিয়া আপোনাৰ চাবহে আমাৰ, আমাৰ এতিয়া আপোনাৰ বিয়া পতাৰ পিছত মা দেউতাৰ, তাৰপিছত নিজৰ আপোনাৰ ৱাইফৰ টেনচন আহি গ'ল।
সেইবিলাক বহুত চিন্তা থাকে।
এতিয়া আপোনাৰ ছোৱালী মানুহ চিন্তা নাই । বিয়া পতাৰ পিছত বু ডট ডট ইনকাম কৰা ল'ৰা এটালে মাক বাপেকে চাই পেলাই বিয়া দি ক'ত? তাৰপিছত আপোনাৰ তেওঁৰ চাক চাকৰি কৰিব চিন্তা নাই আৰু ছোৱালী মানুহ চিন্তা নাই আৰু
কিনা নাই, কিন্তু কিছুমান ছোৱালী আছে কিন্তু দেই বহুত কথা বুজি পায়।
কিছুমান ছোৱালী আছে বাৰু ত বহুত কথা বুজি পায়।
উম সেইবিলাকে মানে সৰুৰ পৰা কষ্টত জন্ম হোৱা যে, এই কষ্ট জন্ম হোৱা বহুত ভাল
মই কেতিয়াবা ভাবো দেই, মই বিয়া পতাৰ পিছত কি কৰিম? কি কৰি খুৱাম? কি কৰি নোখুৱাম? কি কৰিম? কি নকৰিম? এনেকোৱা লাগে।
সেইবিলাক ময়ও ভাবো। পিছত কি কৰিম এতিয়া নিজে দছ টকা এনেকৈ ভাবিব লাগে, বিয়া পাতাৰ পিছত কি হ'ব? কত পাম পইচা?
ক'ত পাম সেইটোৱেতো!
সেইবিলাক কথা ভাবোতে, বৰ আমি পিছৰতো পিছতে ভাবিলে, এতিয়া মূৰ বেয়া হৈ যায়।
বেয়াই হৈ যায় কি ক'ব আৰু এইবিলাক কথা! কিমান ভাবিব? ভাবি-ভাবি কেতিয়াবা ৰাতি মই আপোনাৰ মনটোৱে বেয়া লাগে, সেইবিলাক কথা ভাবোতে
অ' কিয় মানে, ল'ৰা মানুহ যে মন বেয়া লাগিবই।
উম।
আৰু সদায় সদায় এটা কথাকে কিমান ভাবি থাকিব?
সেইটোৱেটো।
আমি মানে কি জানে?
কওঁকচোন।
আমি মানে এনেকুৱা হ'ব লাগে, ক'ৰবালে অকণ মোবাইলৰ বাহিৰে, বেলেগ জেগাত ওলাই যাব পোৱাতো লাগে আমাৰ।
সেইটোৱেইটো।
এ আমি মোবাইলৰ বাবে যদি বেলেগ এখন দিনত যাব পৰা হয়।
অ'। আমি যদি ভাল কিবা অল, বস্তু বস্তুবিলাক আকৃতি, প্ৰকৃতি, চকৃতিবিলাক যদি চাওঁ
অ', আমি নেচাৰেল বস্তু এটা পাই থাকিলে আমাৰ মনটো ভাল লাগি থাকে।
সেইবিলাকে আৰু, এতিয়া মোবাইলে আমাক, এতিয়া আমাৰ মোবাইলে আমাৰ আপোনাৰ ক'তোকে উলিয়াই নিবলৈ মনটো নোখোজে।
অ' নোখোজে, আমি মোবাইল চাই থাকিলে ক'ত যাব মন যাব?
সেইটোৱেটো। মানে মই আ-মই এনেকুৱা হৈছে। ছিলো, কেইদিনমান আপোনাৰ মই এসপ্তাহ দুসপ্তাহ, মানে আপোনাৰ ঘৰৰ ভিতৰতে, ঘৰৰ নিজৰ বাৰাণ্ডাখন দেখি পোৱা নাই মানে! এসপ্তাহ-দুসপ্তাহমান মায়ে কৈছে, আপোনাৰ কৈছে বোলে! বাহিৰলৈ যোৱা বোলে, নহ'লে পাগল হৈ যাবা বোলে! ইমান দিন ভিত ভ মানে আপোনাৰ কি, ভিতৰতে মুখ ধুও, ভিতৰতে হেৰি কৰো, হাগিব লাগিলে ভিতৰতে হাগো। বাহিৰৰ এখন এসপ্তাহমান মিনিমাম দুসপ্তাহমান মই বাহিৰ-গেটৰ আপোনাৰ বাহিৰ বাৰাণ্ডালৈ যোৱা নাই মানে!
ইমান ইমান নাচাবা, ইমান মোবাইল চোৱাতো ভাল নহয়।
সেনেকোৱা মানে।
সদায় যিমান পাৰে, মোবাইলটো কমাই চাব লাগে। কামবিলাক বেছি
হয়। এতিয়া বাৰু তে মোৰ এতিয়া ওলাও। দিন তোক মই বাহিৰলৈ ওলাও। ঘৰৰ বাহিৰে এতিয়া গেট ৰ বাহিৰতে ওলাও, বেলেগ ফালে ওলাও, গাঁওখনলৈ অলপ ঘূৰোঁ। কেতিয়াবা মনটো বেয়া লাগিলে আবেলি সময়ত গাঁওফালে পথাৰৰ ফালে ওলাই যাওঁ কেতিয়াবা খোজকাঢ়ি ওলাই যাওঁ কেতিয়াবা বা স্কুটিত যাওঁ
এই এই সেইবিলাক ভাল সদায় মোবাইলত মোবাইলৰ পৰা অলপ আঁতৰি থাকিলেতো বেছি
হয় হয় হয় কেতিয়াবা মনতটো বেয়া লাগিলে ফিল্ডৰ ফালে যাওঁ এনেই দুপাক তিনিপাক খোজ কাঢ়ি আহো লগৰ কেইটামানক পাওঁ কথা
অ আপুনি চাবচোন লগৰ কেইটাক পালে টাইমটো কেনেকে গুচি যায় গমেই নাপায় আছে লগৰকেইটা লগত টাইমটো আৰু আপুনি মোবাইল চাই থকা কামটো বহুত বেলেগ কথা
সেইটোতো আৰু মানে আপোনাৰ লগৰ লগত সদায় আড্ডা মাৰি থাকিলে মানুহো বহুত বেয়া বুলি কয় যে কিন্তু সেইটো পোৱালি সেইটো পোৱালি কিন্তু বেয়া নহয় কিন্তু যোনটো ভিতৰত সোমাই মোবাইল চাই থাকে সেইটো
অ সেইটো সেইটো সেইটো পোৱালি বেয়া নহয় সেইটো পোৱালি বেয়া বুলি নকয় যোনে লগ লগৰৰ লগত ঘূৰি ফুৰে তাক বেয়া বুলি কয়
অ সেইটো পোৱালি বেয়া বুলি কিন্তু ভিতৰি ভিতৰি সি বহুত টেঙৰ মই কি নাজানো মই বাহিৰৰ কি নাজানো মই ঘুৰি মেলিও বাহিৰৰ কথা মই নাজানো বুলি সি ঘৰৰ ভিতৰত থাকি মোতকে দুগুণ জানে বাহিৰৰ কথা অমুকত এইটো বস্তু পাই তমুকত গ'লে সেইটো বস্তু
মোবাইল মোবাইল মোবাইলৰ জৰিয়তে আজিকালি বহুত বস্তু পাই যায় সেইবিলাক বস্তু পা দূৰত থাকিব লাগে
দূৰত থাকিব লাগে হয়টো এতিয়া আজিকালি দিন কাল জানেই
পোৱালি বহুত মানে বহুত জানে
অ আজিকালি সৰু সৰু পৰা এই আজিকালি সৰু বিলাক আপোনাৰ কি কব আপোনাৰ চব জানে মোবাইলত এতিয়া লক খুলিব জানে ক'ত কি কৰিব লাগে কোনটো টিপিলে কি আহে
অ আমি যিটো নাজানো সেইটো সৰু পাই জানে সেই সেই সৰু পালিক এইবিলাক সৰুৰ পৰা জ্ঞান দিয়া বেয়া সৰু পালিক সদায় ৰা সৰুৰ পৰা পঢ়া শুনা জ্ঞান দিব লাগে
হয় হয় হয়
তেতিয়া পোৱালি ডাঙৰ হলে ভাল হ'ব
হয় মানে মোৰ
এতিয়া আমিও বেয়া হলো বুলি বেলেগকো বেয়া কৰি
সেইটো বেলেগে কতো বেয়া কৰিব দিব নোৱাৰো। কিন্তু আপোনাৰ লাগেই যে নহলে অমুক নকৰো নহলে স্কুল নাযাও। কিতাপ নপঢ়ো।
আহ সেইবিলাক থাকেই।
সেইবিলাকে আৰু ।এতিয়া আমিওতো ঘৰত আগতে আগতে আপোনাৰ সৰুতে ৰিচাৰ্জ নাথাকিলে কওঁ
অ' তেতিয়া, অ' বাৰু হ'ব দে মই ফিল্ডলৈ যাওঁ ন?